হেল্ল'
অ
সু-প্ৰভাত
সুপ্ৰভাত কি কৰিছ।
অ মই এতিয়া মানে অলপ শুই আছো
শুই আছা উঠাই নাই নি তুমি
নাই শুই শুই কিবা এটা ভাবি আছিলো মই
হয় নেকি বঢ়িয়া ভাল কথা
উম
মই মানে তোমাৰ ফুৰিবলে যাম। ফুৰিবলৈ যাম তাৰে প্ৰস্তুতি কৰি আছো হয়
ক'ত যাব ক'ত যাবা তুমি
আমি মানে তোমাৰ হেৰিলে যাম বুলি ভাবিছো উম
ক'লৈ যাবা অ ডিব্ৰুগড় যাবা ডিব্ৰুগড় অ ডিব্ৰুগড় কিন্তু চাবলগীয়া ঠাই
হয় হয় ডিব্ৰুগ ডিব্ৰুগড় মানে বহুত ধুনীয়া জেগা হয় জানানে নাই
ডিব্ৰুগড় ইমান মানে গুৰুত্বপূৰ্ণ জেগা মানে চাবলগীয়া বহুত কিবা কিবি আছে ইয়াতে
তোমাৰ ওচৰত অলপ মাত চাত আহি আছে বিভিন্ন ধৰণৰ কৰ'বাত আছা নি কি
অহ নাই নাই এতিয়া
অ এতিয়া ঠিকে আছে আহিয়ে আৰু মাত বাৰু ৰাতিপুৱাৰ পৰিৱেশ যিহেতু হয় সেইটোৱে তুমি ডিব্ৰুগড় তো জানাই আমাৰ অসমৰ কিমান গুৰুত্বপূৰ্ণ আৰু উন্নত চহৰ হয় আৰু মানে তোমাৰ এইটো অসমৰ মানে পূৰ্ব অংশত ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰত হয় হয় সেইটোতো আমি জানোৱে সকলোৱে হয় ন আৰু এটা কথা জানা নে নাই চাহ উৎপাদনৰ কাৰণে আৰু চাহ উদ্যোগৰ বাবে মানে ডিব্ৰুগড়ক ভাৰতৰ চাহ নগৰী বুলিও কয় বহুতে সেইকাৰণে মানে তাৰে চাহ বাগিচা বোৰ চাবলে মন আছিলে আৰু অ চাহ নগৰী বুলি কয়
মহানগৰী বুলি কয় কয় কিন্তু ডিব্ৰুগড়ত তুমি যাবা ডিব্ৰুগড়ত যাব কিহ'ত তোমালোকে আজিকালিতো গাড়ীৰ যিমিনাক পেট্ৰল ডিজেলৰ চালিত গাড়ী বিক্ৰী এই মুহুৰ্তত বিশ্বৰ শীৰ্ষবিন্দুত পৰিছে এতিয়া
হয় হয় ঠিকে কৈছে আমি ভাবিছো আমি ট্ৰেইনতে যাওঁ নেকি কি ৰেল গাড়ীতো দেখা নাই বহুত দিন
অ ট্ৰেইন অ ট্ৰেইনত যাব পৰা কিন্তু এতিয়া ধৰক আপুনি। সেদিকৰ বাছ। ছেতো যাব নোৱাৰা ন ইয়াৰ দুৰ্গতি হ্ৰাস পাব হৈছে তাৰ মানে পেট্ৰল ডিজেলৰ দামটো। তো কিমান হ্ৰাস পাইছে এইটো গমেই পাইছে।
গম পাইছো বাৰু কিন্তু এতিয়া ফুৰিবলেতো যাবই লাগিব।
বৈদ্যুতিক গাড়ী উৎপাদন হৈছে। বাণিজ্যৰ পথ আৰু প্ৰশস্থ কৰিবলৈ পৰৱ। বৰ্তী দশৰ ভিতৰত প্ৰাচীন বৃহত্ত উদ্যোগৰ সুযোগটো অতি লয়। এতিয়া থাকিব এতিয়া ধৰক আপোনাৰ এতিয়া যিহলো। পেট্ৰল ডিজেলৰ দাম বাঢ়িছে এই ইলেক্ট্ৰিকেল গাড়ী ধৰ বেছিকে চলিব ধৰিছে।
হয় হয়। তাকে এতিয়া যিমান দাম বাঢ়িলেও। আমি চলিব লাগিব আৰু সেনেকে কবাত চ চিকতামি কৰিব লাগিব। লাগিব কৰবাত ভালকে চলিব লাগিব দিয়া চোন এতিয়া ফুৰিবলৈতো যাবই লাগিব। নগলে কেনেকে হব তাকে ভাবি। অলপমান ফুৰি আহো গৰমৰো বন্ধ দিছে গৰমৰ বন্ধত যাবলে ভাল লাগিব আৰু। তাকে ভাবিছো তুমিও যাবা নেকি আমাৰ লগত বলা যাও।
অ পাৰি যাব দ এইটো ডিব্ৰুগড়। মই দেখা নাই ভাল বিখ্যাত ঠাই।
হয় ডিব্ৰুগড় তোমাৰ মানে আৰু বিভিন্ন বিভিন্ন বস্তু। আছে দিয়া চোন যেনে তোমাৰ।
উ।
মানে। তোমাৰ বহুত বহুত ঠাই আছে তাতে যাবলে মই মানে চাইছিলো আৰু মোক কৈছিলে বহুত। গোতেই যে ডিব্ৰুগড়ত কি কি চাব লগীয়া আছে। তোমাৰ অ ববী। বগীবিল দলং খনতেতো চাবই লাগিব তাতে সেইটো চাবৰ কাৰণেও আৰু।
সেইটো সেই দূৰৰ দূৰৰ পৰা মানুহ আহে। ডিব্ৰুগড়ত এখন ভাল লাগতিয়াল কলেজ এখন আছে।
হয় হয়। মেডিকেল কলেজ নেকি।
মেডিকেল কলেজ আছে আপোনাৰ।
অ ওচৰতে এখন আছে হয় হয় আৰু তোমাৰ যে ভাৰত। দীঘলীয়া ৰেল স ৰাস্তাত। দলং হয় ব্ৰহ্মপুত্ৰ নৈৰ ওপৰতে যে আছে বগীবিল দলং।
বগীবিল দলংখন সেইখনত সেইখনত যাব চাব লাগিব। জোৱাই।
সেইখনততো যাবই লাগিব দিয়াচোন নগলে আৰু কেনেকে হব। আৰু মেইন কি জানানাই তোমাৰ যে ডিব্ৰু শইকীয়া ৰাষ্ট্ৰীয় উদ্যান সেইখনো চাবলগীয়া বহুত।
পাৰি সেইখনত চাব পাৰি।
সেইখনো চা তাত তোমাৰ যে বনৰীয়া ঘোঁৰা। টো আছে আৰু বিৰল চৰাই আছে ডলফিন আৰু সমৃন্দ। মানে বিভিন্ন ধৰণৰ জীৱ জন্তুবোৰ আছে মানে উদ্য়ন আৰু যিহেতু হয় ৰাষ্ট্ৰীয় উদ্য়ন। কাজিৰঙাৰ দৰে হয় কিন্তু ইয়াতে বনৰীয়া ঘুৰা। টো পোৱা যায় মানে বেলেগ কতো নাপায় ইয়াতে পোৱা যায় বনৰীয়া গুৰাত। তটো।
তাতে ডিব্ৰুগড় বিশ্ব ইউনিভাৰচিটি এখন আছে ন বিশ্ববিদ্যালয়।
অ অ আছে আছে।
ত অসমীয়া বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয় তেওঁ কিমান। কিমান চনত স্থাপিত হৈছিল ঊনৈছশ সাতষষ্ঠি চনত।
হয়, চাগে দেই ইমানকে গম নাপাও মনতকে নাই। তাৰপিছত তোমাৰ যে জকাই উদ্ভিদ উদ্যান আছে তু যে
জকাই উদ্ভিদ উদ্যান।
বটানিকেল গাৰ্ডেনটো যে আছে সেইটো চাম আৰু তাতে তোমাৰ তাতে মানে বিভিন্ন ধৰণৰ বতানিকেল কিবা- কিবি ঔষুধ গছ- গছনি- ঔষধৰ গছ -গছনি আৰু মানে গছ- গছনি পোৱা যায় যিহেতু তোমাৰ আহ উদদয়ন হয় সেইকাৰণে। আৰু সেইবোৰে চাম আৰু আৰু মানে তোমাৰ অহ, পূবংশত পৰে হয় ঠিকে ধৰিছা আৰু এটা জাগা চাম আমি বঢ়ো বৰবৰীয়া মৈদামো চাওঁ আহোম আহ আহোমৰ যে কিবা - কিবি তে বহুত ঐতিহাসিক সমৃদ্ধিবোৰ আছে সেই বাৰো চাম, বৰবৰুৱা মৈদাম।
পূব অংশত পৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এখন গুৰুত্বপূৰ্ণ চহৰ
হয় -হয় -হয় আৰু তোমাৰ আৰু সেইও চাম বুলি ভাবিছো তোমাকতো ক'লোৱেই মই চাহ বাগিচাৰ বাবে চাহ বাগিচাও যাম পাৰিলে তাতে চাও বনাই খাম দুকাপ মান।
হয়, অহ ৰবা ডিব্ৰুগড় চাহৰ ৰাজ ৰাজধানী বুলি কোৱা হয়।
অ', -অ', -অ', মই সেয়ে কলো তোমাক আৰু তোমাৰ হয়, আৰু তোমাৰ এইটো চাব লাগিব -চাব লাগিব যদি যাব দিয়ে আৰু পাও দিয়াচোন চাবলগীয়া জীৱনে নাই যাব লগীয়া এই দিহিং পাটকাইতো চাব লাগিব
অহ, দিহিং পাটকাই।
হয়। তাতে মানে তোমাৰ বিৰাট বাঘ, ছাগল খালো আৰু আহ হলোক গীৱনটো যে আছে গীবন বান্দৰ আৰু তোমাৰ বহুতো প্ৰাণী আছে দিয়াচোন। এই গীৱন বান্দৰটো চাব ইচ্ছা আছিলে মানে ইয়াতে নাপায় মানে। গীৱনটো
হয়।
চবতে এইটো উপলধ্য নহয়। তাতে আছে দিয়াচোন চালে চাব পাৰি।
হয় পাৰি এতিয়া, সেইটোৱে তাতটো আছে বহুত কেইখন আছ চেছ আপোনাৰ আপোনাৰ যেতিয়া চাহ বাগিচাত যাব ন' তাৰে চাহ -বাগিচা খনৰ সৌন্দৰ্যটো আপুনি একবাৰ চাব তাৰে ভিউটো যাব তেতিয়া আপুনি যোনটো নেচাৰেল হেৰিটো পাব ন',
সোৱাদটো এনেকুৱা মানে নাপাবই আপুনি বেলেগত।
আৰু মানে হয় তুমি ঠিকে কৈছা মানে আমাৰ এতিয়া অলপ সুৱাদ হ'লেও কিবা -কিবি ধৰা মিশ্ৰণ থাকে চাহপাতৰ লগত তাতে চাগে আমি পুৰাটো তোমাৰ কৃষিক চাহ হয় মানে একদম একো তোমাৰ মিচৰণ
হয়।
একো মিশ্ৰৰণ নথকা হয় -হয় সেইটোৱে কৈছোঁ মানে তাক। সেইটোৱে আৰু তাতে যে ৰাধা কৃষ্ণ মন্দিৰ আছে সেইটোও চাম। তোমাৰ ৰাধা কৃষ্ণ মন্দিৰ আছে তাতে যদি জন্মাষ্টমী যে হয়। ৰাস পূৰ্ণিমা হয় সেটো চাবা আৰুটো হয়- হয় আৰু তুমি শিৱ ধাম শুনিছাতো এটা শিৱ ধাম আছে শিৱ ধামটোও চাবলগীয়া হয়। দিয়াচোন তাৰপিছত তোমাৰ তাতে হনুমান মন্দিৰ মন্দিৰ আছে আৰু তোমাৰ বিশেষকৈ কোনটো মন্দিৰ আছে জানা না নাই তাঁত? যে জগন্নাথ মন্দিৰটো যে আছে অহ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। হয় তাতে মানে তোমাৰ খব ভগৱান জগন্নাথ বলভদ্ৰ আৰু সুভদ্ৰাক মানে তাৰে সেই ধৰা, তাৰে কি তোৰ চাগে প্ৰস্তুতি কৰিছে আৰু তোমাৰ, ৰথ যাত্ৰা উৎসৱটোৰ কাৰণে তাতে বিশেষ ভাৱে পালন কৰে আৰু তাতে, হয়নে?
হয়, কৰে কৰে।
আৰু তুমি ক'ত ক'ত গ'লা কোৱাচোন, মইয়ে কই থাকিলো তুমিও কোৱা ক'ত ক'ত গ'লা?
অহ। মই মানে আ এতিয়া যোৱা নাই ম মানে যাব বুলি যাব ভাবিছোঁ।
হয় হয়।
মোৰ মানে যোৰহাট চাবলৈ খুব ইচ্ছা যোৰহাটৰ সাংস্কৃতিক যোনবিলাক আছে
হয়।
যোৰহাটৰ সাংস্কৃতি-সাংস্কৃতিকৰ আমাৰ অসমৰ ক'ত হ ক'ত বুলি কয় আমাৰ যোৰহাট। বুলি কয়।
হয়।
আপুনি
তাকে, যোৰহাট নাই পোৱা।
যোৰহাট এনেকুৱা এটা ঠাই মানে সাংস্কৃতিকৰ আমাৰ অ', সাংস্কৃতিকৰ মানে তাৰ পৰা যিখিনি বস্তু আমাৰ, আ পেঁপা হ'ল আমাৰ গগনা হওক আমাৰ অসমৰ মানুহবিলাকে ক'ৰ পৰা শিকিছে ভা যোৰহাটৰ পৰা শিকাইছে।
হয় নেকি?
হ যোৰহাট অসমত এক ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে জনা যায়।
হয় নেকি?
অ', তেওঁ ম-তেওকঁ সাংস্কৃতিক অ', সাংস্ক কৃতিক ৰাজধানী বুলি কোৱা হয়।
হয়।
হুম। অতীতত যোৰহাটৰ আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল
অ', অ', এইটো পাইছো, আহোম সকৰ ৰাজধানী সে যোৰহাটতে আছে আৰু আৰব
হয়, চৰাইদেউ আছে, যোৰহাট টোৰ নামটো কেনেকৈ হ'ল গম পাই নে নাই?
নাপাও।
তাতে দুটা নাম ৱৰ্ড দুটা নাম আছে তাতে জোৰ আৰু দুটা। সাত বজাৰ, শব্দৰ পৰা আহিছে মানে হ'ল আপোনাৰ জোৰ বেলেগত আছিল। আৰু হাত বজাৰ বেলেগত আছিল, এই দুটা মানে যোগ হৈ কিনে যোৰহাট নাম পৰিছে।
হয় নেকি ইফালে।
হুম। আৰু আহোম সম্ৰাজ্যৰ ঐতিহাসিক নগৰ এইখন।
হয় নি?
হয় তাতো মানে ধৰক আপোনাৰ যেনেকে ডিব্ৰুগড়ত চাহ বাগিছা আছে চাহ বাগি চাহ, আমাৰ যোৰহাটতো আছে। তাতে হ'ল আপোনাৰ যিবিলাক মাটি সাৰুৱা মাটি ন তাতে মানে চাহৰ উৎপাদন টো বহুত ভাল হয়।
হয় নেকি?
হয়। তাতে এখন আমাৰ অসম অসম কৃষি বিশ্ববিদ্যালয় ইয়াত অৱস্থিত আছে।
হয়
হয় হয় যোৰহাটৰ ওচৰতে মাজ জুলি অৱস্থিত যি বিশ্বৰ অন্যতম বৃহত্তৰ নদীদ্বীপ।
হয় হয় মা-
যোৰহাটৰ মাজুলী আমি যোৰহাটৰ পৰা অলপমান গ'লে আপুনি মাজুলী
অ অ অ নিমাতী ঘাটৰ পৰা তোমাৰ সেই লব লাগে জাহাজ লব লাগে জাহাজৰ পৰা যাব পাৰি।
জাহাজৰ পৰা যাব পাৰি আপুনি এতিয়াতো যাব নোৱাৰিব।